হেল্লো' কি কৰি আছা!
কি কৰি আছো মানে এ অলপমান মোৱাইল চাই আছিলো।
হয় নেকি কি চালা অ
এ অলপ এই মেলা চাই আছিলোঁ। মেলা যি হৈ আছে অৱ
অ ঠিকে আছে দিয়া চোৱা চোৱা। ভালে কৰি আছা চাই মই ঘৰুৱা কাম। ঘৰুৱা কাম অলপমান কৰি আছো আৰু
অ ঘৰুৱা কাম কৰি আছা ঘৰুৱা কাম কি ঘৰুৱা কাম আনদা বাঢ়া নে কি?
নহয় বিচনা ঠিক কৰি আছো।
অ বিচনা ঠিক কৰি আছা। অৱ পাইছো পাইছো। কালি ক'ৰবাত যাবা নেকি? হেল্লো' কালি ক'ৰবাত যাবা নেকি?
অ কালি যাম শুনা পোৱা নাই!
অৱ পাইছো ক'ত যাবা।
কালি আমি কাজিৰঙা যাম।
বা কাজিৰঙা কোনে কোনে যাব! কোনে কোনে যাব?
মই সাহয্য মো মা দেউতা দাদা আইতা বাইদেউ চব যাম
হয়। কিহত যাব?
আমি ঘৰ পা যাও। আমি সেইতি যাওঁ নে কি নাই নাইট চপাৰতে যাও নেকি
হয় নেকি
অ কাজিৰঙা যাও কাজিৰঙা অলমান প্ৰকৃতি। সৌন্দৰ্য্যটো উপভোগ কৰো আৰু চাওঁ কি হয় পাই গৈ পাই
কাজিৰঙাত থাকিবা নেকি কাজিৰঙাত থাকিবা নেকি? কাজিৰঙা টো থাকিবা অ তাত। টো ভাল লাগি থাকিবৰ কাৰণে।
ভাল লাগে বাৰু তোমাৰ জি খু হয়।
অ জীপ চাফাৰী কৰিব লাগে।
অ নাই
মানস দেখিছা নে মানস অভাৰণ্য দেখিছা
অ কত আছে বাৰু আগতে ভাজি ম থৰা ভালে লাগিলে আৰু
ভাল লাগে ন অ তাত মানে জীপ চাফাৰী কৰিলে কিছুমান ক্ষেত্ৰত ভয়ো লাগে
লাগে?
অ তাৰ তৰে বাঘ বিলাক যি ওলাই।
মানে জীপৰ আগতে
কে নহ
অ তাৰ তাৰ মানুহ থাকে নেকি। হয় আহ। আহ তাকেই
চাল বা পৰে আৰু
অ তাৰে কাজিৰঙাৰ ভিতৰত হোটেল নে কি বনাইছে নহয়।
অ এলিভেটড বনাইছে কৰিডৰ ও
অ ত খোৱা লোৱাটোতো তাতে হ'ব। হেল্ল'
হোটেলটো হ'ব আহ
তাতে খোৱা লোৱা কৰিম আৰু অলপমান মাছ মাংস অলপ খাম আৰু সেনেকে
অ আৰু ধৰ কিছুমান নিজৰ ফালৰ পৰা লৈ যায়।
অ লৈ যাব পাৰে কিন্তু এতিয়া যিহেতু গুৱাহাটীৰ পৰা যাম আমি।
অ দূৰৰ হ'ব
অ মই কাজিৰঙা দেখা নাই। পপিতৰা দেখিছো। পপিতৰা দেখিছো কি হৈছে।
কোৱাছোন কেনেকুৱা।
পপিতৰাখন ভাল লাগে পপিতৰা যে নদীটো ইমান ধুনীয়া লাগে। গে তাত সৰু সৰু শিল বিলাক আছে
হয়।
আৰু নৈখনৰ পানীতো ইমান ঠাণ্ডা আমি মানে পিকনিক হেৰিত গৈছিলোঁ ইয়াৰ পৰা ইয়াৰ পৰা।
ভোজ খাবলৈ।
অহ অহ ইয়াৰ পৰা বনভোজ খাবলৈ গৈছিলোঁ। ছিলো অ ইয়াৰ পৰা গৈছে তিৰতা ছোৱালী আমাৰ। ঘৰৰে ওচৰৰ তেনেকৈ।
একেলকে।
অহ অহ হব অ মনত আছে। ভাল লাগিছিল গৈ।
অ আৰু তাত মেলা তাত মেলা হৈছিল।
কি মেলা অ।
অ তাত ওচৰত অলপ মেলা হয় যোৱা নাই নেকি। চাব ইমান ধুনীয়া ধুনীয়া বজাৰ ইমান ধুনীয়া ধুনীয়া বজাৰ। বজাৰ বহে অ ইমান ধুনীয়া ধুনীয়া টুপি। তোৰ ধৰ খেলা বস্তু। ভাল ভাল বস্তু আমি আমি গৈছিলো। মানে নলীটো অ ন নদীটো। পাৰ হৈ যিকনে যাব লাগে অহ অ। আৰু ধৰ এই ঘৰ হাতী। হাতীৰ চাফাৰী হয় দলং আছে এখন।
হয় হয় হয়।
হাতীত চাফাৰী হয়। হাত হাতী দি ঘূৰাই অহ।
তাৰপিছত।
আমি ফুৰাই ফুৰিলো ফুৰি অকমান তাৰপিছত। খাব মাতিলে। খোৱা লোৱা কৰিলোঁ। বেলেগ নাই মাছ মাংস। আৰু পনীৰ আছিল।
হয়।
দিলে সেইবিলাক খালো। আহি কিনে আৰু লাহে লাহে তাতেই গৈছো। কপি তৰাৰ পৰা পিছত আৰু নাই যোৱা ৰাতি হৈ গৈছিল তাতে। আৰু বেছি ৰাতি হলে তাৰ পৰা জীৱ- জন্তু বিলাক আহে নহয়।
অ ভয় লাগে দিয়াচোন।
ভয় লাগে অ।
তুমি সে দেখিছানে মানস।
মানক দেখা নাই।
মানক দেখা নাই তুমিচোন গৈছিলা অ মাহক কি দেখা নাই মানক।
অহ মানস গৈছো গৈছো অহ। বহুত দিন বহুত দিন অ গৈছোঁ তেন্তে। পাহৰিছো বহুত দিন হল মানসত যোৱা।
তুমিচোন মানসত আগত গৈছা পবিতৰত কিমান।
অ পবিতৰা আগত গৈছো ন তাৰ পিছত এই মানসত গৈছো। অঁ। পপি অ হয় হয়।
ভিতৰত বহুত আগত গৈছিলো মানুহত গৈছো।
হয় নেকি।
গৈছো মানাহত।
কেনেকুৱা হয় তাত।
ভাল লাগে। পাহৰিয়ে গ'লো নহয় বহুত দিন হৈ গল।
বনভোজ খাবলৈ গৈছো।
বনভো আহ বনভোজ খাব গৈছো।
অ নদীতো আছে যে এটা অলপ কোৱা কেনেকুৱা লাগিল তোমাৰ গৈ?
ভাল লাগিছে। অ পপিতৰাত পপিতৰাত নদী নাছিল এই মানসতে ৰমি আ আছিল নদীতটো।
নাই নাই পবিতৰাটো নদী আছে।
পবিতৰাটো নদী আছে ন? অ অ পাহৰি গৈছিলো। মানসহতৰ নদী আছে মানসৰ নদীততো কৈছো না বজাৰ বহে। বুলি আৰু এখন ম মেলা অ মেলা বহে আৰু ধৰ ধুনীয়া ধুনীয়া বগ গৰী বগৰী গছ পোৱা যায়। মানে সৰু সৰু বগৰী গছ।
অ মনত পৰিছে অ খাইছিলো খাইছিলো খাইছিলো।
আৰু কমলা নাই নাই নাই। কৰা নাই, তোমালোকে কৰিছা?
নাই কৰা কৰিব নহয় নহ কৰিব যে গৈছিলো তাৰ পিছত যে নহ'ল বহুত দেৰি লাগিব বা দেৰি হৈ গ'ল সেনেকুৱা হৈছিলে মই।
আৰু টাইম নাই। ম টাইমতটো সোনকালে যায় নহয়। সেই সেইটো কাৰণে আমি ইমান দূৰৰ পৰা গৈছো আৰু আহিব লাগে। সেইটোৰ কাৰণে সময়টো নিমিলে আৰু। আৰু ধৰ দেৰি দেৰি হলে তাৰ পৰা জীৱ জন্তু ম জংঘলৰব ওলাই নহয়। অ বাঘ চাক এইবিলাক আহিল। ওলাব পাৰে সেইকাৰণে গাড়ী বিলাক সোনকালে আহিব দিছে।
অ মনত পৰিছে সোনকালে সোনকালে যাব দি। যে যে জল্দি জল্দি চোৱা বুলি।
আহ সেইটোৰ কাৰণে। তাৰ ভিতৰত আহ তাৰ পিছত গৈছিলো হে বগামাটিত গৈছিলো। বনভোজ খাব আহ ব বগা পাত প্ৰতিটো ভাল লাগে তাৰ আহ তাৰ চিনাৰীটো
উম উম
বিৰাট ভাল লাগে তাৰ নদীতটোও ভাল লাগে। তাত মানে নাও অহ। নাওৰ দি মানে ঘূৰাই আৰু। ত বগা অ তাৰ মানে পাহৰুৱা আৰু বগা মাটি হ'ল অলপ পাহৰুৱা ঠাই। তাৰ মাটিবিলাক বগা।
অ পাথৰ বোৰ বগা বগা
পাঠবোৰ আহ বগা বগা।
নামটোৱে সেইকাৰনে থলে বগা মাটি।
ভাল লাগে তাৰ সেইটো নদীতটো ভাল লাগে, আৰ শিল বিলাক যে ইমান ধুনীয়া আমি লৈ লৈ আহিছিলো তাৰ পৰা।
হয় নেকি? ভালে কৰিছে এতিয়াও থৈছা নে?
আহ থৈছো।
ভাল লাগে ন
ভাল লাগে উ তাতোতো বগৰী গছ বহুত আছে বগৰী বহুত বিক্ৰী হয়।
অ অ তোমাৰ বন ভোজ খোৱা জেগা বোৰত এইবোৰ হৈ থাকে ন বগৰী টেঙা চেঙা
ফাৰ্ষ্ট আমি হেৰিত গৈছিলো হাহিম গৈছিলো হাঁহিম বগা মাটি একেইচ মানে অহ একেই ঠাইখিনি
হয় নেকি
ফাৰ্ষ্ট আমি হাঁহিম গৈছিলো হাঁহি বৰ ধুনীয়া ঠাই হাহিমতোৰ টো তাতো ভাল লাগে। তাৰ মানে নদীৰ পানীটো যে ইমান ঠাণ্ডা আৰু শিলবিলাক
অ সেইটোয়ে ভাল লাগে ন চব বনভোজস্থলীত মানে তোমাৰ শিল হওক পাহাৰ হওক নদী হওক সেই
অহ ভাল লাগে সেইটোতো সেইবিলাক চাব ভাল লাগে
তাকে তাকেতো
তাত আহ দলং এখন আছিল বা এই অলপ পাহৰুৱা ঠাই যাব লাগে পাহৰোৱাত যাব লাগে তাতো বাঘ মানে এইবিলাক ওলাই আৰু। বনৰীয়া বনৰীয়া জন্তু সেইখিনি ঠাই বিলাক মানুহ বিলাক ভাল লাগে। তাৰ ওচৰতো মানুহ বিলাক ভাল লাগে। মানে সিহঁতে এই তেতিয়া বনভোজ সময় হব তেতিয়া মানে ঘৰে ঘৰে সিহঁতে ধুনীয়া কৈ ঘৰবিলাক চাফা চুফা কৰি কিনে বাৰে লাইট চাইট জ্বলাই থ থয়। ভাল লাগে আৰু সিহঁতৰ সেইখিনি হ সিহঁতৰ সেইটোৱে টাইম আৰু। বনভোজৰ সময়ত সেইটোয়ে টাইম আৰু সিহঁতৰ।
আৰু সিহঁতৰ আৰু ভাল লাগে আৰু নতুন নতুন মানুহ গৈ থাকে ধৰা ভাল
এনেইতো সেইফালে মানে গাড়ী চাৰি নাযায় না বনভোজৰ সময়তে যায়।
অ সেইটো সময়তে মানে বহুত মানুহ যায় আৰু।
সেইটো সময়তে যায়।
ঠিকে আছে।
অ আৰু সেইকেইটা সেইকেইটা দিনতে সিহঁতৰ ইনকামৰ সময় গাড়ী বিলাকৰ হেৰি কৰে ন সেইটো কাৰণে।